হেল্লো
হেল্ল'?
হেল্ল'?
অ'।
হেল্ল'?
অ হেল্ল? অ' কি কৰি আছে, কি কৰি আছে?
হয়। মই ঘৰতে আছোঁ। ল্ল' হয়। এই ওলাই গৰমৰ কাৰণে কি ক'লে?
কলা ও কলো যে গুড ইভিনিং অসমত অসমীয়াত কেনেকে ক'ব?
ইভিনিং?
অসমীয়াত কেনেকে ক'ব?
অ' গুড ইভিনিং টো ন? ইভিনিংটো
শুভ গধুলি।
অ শুভ সন্ধিয়া বা শুভ গধূলি ঠিকেই কৈছে, হয় হয়।
শুভ সন্ধিয়া। আজিকালি ইংৰাজী কওঁতে কওঁতে অসমীয়া কথাটো কমেই ক‌ই জাগে মানুহ।
কিছুমান সৰু সুৰা কথাবিলাক
অ।
তাকে
মইও এতিয়া ঘৰতে আছো টিউচন কৰাই আছো, আৰু
অ।
যেনেকা গৰম দিছে আজি বাপৰে।
গৰম ৰ'দ মানে কিছুমান ঠাইত মানে আজি শুনা মতে বৰষুণ দিছে বোলে লামডিঙত মোৰ লগৰ এজন আছিলে।
উম।
তেওঁ ক'লে লামডিঙত মানে খুব কম বৰষুণ হয়। আজি বহুত বৰষুণ দিয়া বুলি ক'লে ৰাতিপুৱা।
আমাৰ আমাৰ ইয়াতেতো পাহৰি গৈছে যেন বৰষুণে পা। অলপ চলপ দিব লাগে দাল্লা ৰাতিত।
ৰাতি দিব লাগে, এটা কথ থা নহয়, আমাৰ ইয়াতে বৰষুণ বেছিকে তেতিয়া আক বানপানী হৈ যায় নহয়। কৃত্ৰিম বান্ধপানী। বহুত অসুবিধা হয় ৰাস্তা পদূলিবিলাক মান মানে পানী ভৰ্তি হৈ যায়। আকৌ সিফালে আপোনাৰ কিছুমান মানুহৰ ঘৰত পানী সোমাই।
অ অ সোমাই যা
বহুত অসুবিধা হৈ যায় গুৱাহাটীখন মানে বানপানী মান গিনিছ বহুতবাৰ কৃত্ৰিম বানপানী ত
হুম হুম কৃত্ৰিম বান বানপানী মানে অলপ অলপ দিলে আৰ টো অলপ ঠাণ্ডা হ'লেই হৈ গ'ল ইমান বেছিকে দিব নালাগে আৰু কাম কামত বহুত দেখাত পৰে।
অ হয় বহুত বেয়া হত হয়। তাকে ঘৰৰ পৰা ওলাইয়ে যাব মন নাযায়, শুনিছা নে? মানে সেই গৰমৰ কাৰণে তথাপিও উপায় নাই। যাবলগীয়া হয়, উ উম।
আজি গৈছিলো মই বা এনেতো গৰম ৰাস্তাত এই গাড়ী তাৰপিছত ট্ৰাফিক বাপৰে এনেকা বেয়া লাগিছে। ফেন চেন কাম নকৰা হৈছে যেন।
আহ মই আকৌ কি কৰিছো মই মানে অ মই আপোনাক কোৱাই নাই মই একদম, মই মেডিচিন কোম্পানীত কাম কৰো।
আত্চ্ছা।
ত মোৰ কি হৈছে আপোনাৰ আজি যিখিনি জেগাত ঠাইত গৈছো এইখিনি মানে কে চি থকা ঠাইবিলাকতে গৈছো।
উম।
উম গৈ মেলি এচি থকা ঠাইত সোমাইছো
আচ্ছা
আকৌ আহিছো আকৌ এটা জেগাৰ পৰা এটা জেগালৈ এনেকে এচি থকা ঠাই বিলাকতে ঘূৰি থাকিলো মই আজি দিনটো
কিন্তু আকৌ কি হয় অ'
এইটো মানে আকৌ কি হয় কেতিয়াবা যে মানুহে এ এচি থাকাত কাম কৰে গোটেই দিনটো ভালকে কাম কৰি থাকে কিন্তু ঘৰত উভতি অহাৰ পিছত কিছুমান মানুহৰ আকৌ ঘৰত এ চি নাাথাকে
না নাথাকে
অ তেনেহলে কিমান দিগদাৰী হয় মানুহ বিলাকক মই চাইছো এনে এনেকা মানুহ দি গোটেই দিনটো এ‌ চিত কাম কৰে ঘৰত উভতি অহাৰ পিছত সিহঁতৰ ঘৰত এ চি নাই ফেনৰ ফেনটো তেওঁলোকৰ মানে কাম নকৰা হৈছে বহুত কষ্ট পায়
হয় তাতে মানে অফিচত থাকি থাকি এ চিত অভ্যাস হৈ যায়তো আপুনি বাকী নহয় ধৰকচোন সেই শ্বপিং মল কেইটাত
অ' অ' শ্বপিং মল কেইটা সেইটোৱেতো
টো কাম কৰে এ চিত থাকে এ চিত যেনেক কে হ'লেও গৰমৰ দিনকেইটা তেওঁলোকৰ আৰামদায়ক হয়
আৰামদায়ক উম
আকৌ ৰাতি ঘৰত গৈ ঘৰত যদি এচি নাথাকে হয়নে উম কিন্তু এটা কথা দিনক দিনে গৰম বিলাক অসহ্যকৰ হৈ উঠিছে হয়নে
অ' এইটোৱে এইটো হ'বই যে যেনে ধৰণে গছ গছনি কাটি গৈ আছে মানুহে আমা মই য'ত থাকো
হয়
মানুহৰ ঘৰত এটা মানে এটাও যদি গছ থাকে সেইটোকো আঁতৰাই মানে তাতেও ঘৰ বনাই দি আছে
হয় হয়
ডাঙৰ ডাঙৰ বিল্ডিং বনাই থৈ দিছে মানুহে বৃদ্ধি হৈ আছে উম
উ চ' সেইটো কাৰণে গৰমটোৰ প্ৰকোপটো বৃদ্ধি হৈছে
এইটো বৃদ্ধি হৈছেতো আমাৰ নিজৰ কাৰণেই
হয় হয়
মইতো তথাপিও গছ পুলি ৰোপন কৰি থাকোঁ মই যেতিয়া স্কুলত আছিলোঁ তেতিয়াও কৰিছিলো এতিয়া যিহেতু স্কুলত মই এজ এ শিক্ষক ৰূপে কাম কৰোঁ ত' আমিতো আমাৰ একে ৱৰ্কশ্বপ নিচিনা হয় আমিতো ভুল কৰি কৰি থাকোঁ অ' লিখো পৰিৱেশ দিৱসতো কৰোঁ মানে ছাত্ৰ ছাত্ৰীক মানে শিকাব লাগে যে গছ পুলি ৰোপন কৰিব লাগে তুমি যদি এট এটা গছ কাটিছা কিবা অ' অ' প্ৰয়োজনীয় কাৰনেই তেনেহলে কম চে কম দুটা তিনটা গাছ সেইটো ঠাইত বা বেলেগ কিবা ঠাইত ৰোপন কৰিব লাগে।
হয় হয়
কিন্তু আজিকালি মানুহে বিনা চিন্তা ভাৱনা কৰি-
উম বনানি ধ্বংস কৰিছে হয়নে। হাবি বন বিলাক কাটি তহলিং কৰি দিছে আৰু সেইটোৰ কাৰণে- দিনক দিনে গৰমৰ প্ৰভা হেৰিতো বাঢ়ি গৈছে যে গছ-গছন নি আমাৰ কিমান প্ৰয়োজন সেইটোতো মানুহে উপলব্ধি কৰা নাই এতিয়াও। গছ-গছন ছনি যে কিমান পৰিবেশৰ ভাৰসাম্যতাটো ৰখাই তোলে হয়নে।
হয় হয় আৰু মই সেইটো চাইছো ক'বা যে বেছিকে এচি লগালে- তাতেও বোলে গৰম বৃদ্ধি পাই থাকে। এতিয়া এনেকা এনেকা গৰম হৈছে যে মানুহক- ঘৰত ফেনে কাম কৰা নোহোৱাই হৈছে, ফেনৰ হাৱাটো মানে গাতে নালাগে গৰম লাগে আৰু। আৰু এইটোৰ কাৰণে এচি লগ লগাব, এ চি লগালে ত আৰু গ্ল'বেল ৱাৰ্মিং মানে গোলকীয় উষ্ণতা বাঢ়িয়ে থাকে।
উম সেইটো ময়ো পাইছিলো এবাৰ। মানে চব এ চি ত নহয়, চব ফ্ৰিজত নহয়। ফ্ৰিজত এটা হেৰি লগাই উম আপোনাৰ- ক্লৰ' ফ্লৰ' বুলি ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন বুলি এটা গেছ ব্যৱহাৰ কৰে।
হ অ অ
সেই গেছটোৰ পৰা যিটো নিৰ্গত হয় আপুনি- পেলনীয়াৰ পিছত বা হেৰিৰ পৰা সেইটো গোলকীয় উষ্ণতা বৃদ্ধিত- সহায় কৰে হ, মানে সহায় কৰে মানে সেইটো- কিয়নো সেই অতি বেঙনীয়া ৰশ্মিটো যেতিয়া নেকি পৃথিৱীত পৰে সূৰ্যৰ- কিৰণ কিৰণেদি তেতিয়া সেই ক্ল'ৰ'ফ্লৰ' সেইটো অজন স্তৰত ফুটা কৰে।
সুটা গল চেট কৰি দে অ আচ্ছা।
আ এই ফুট টা কৰিলে সি তাৰ পৰা যিটো অতি বেঙনীয়া ৰশ্ শ্মিটো পৃথিৱীত পৰে তেতিয়া পৃথিৱীৰ উষ্ণতাটো বাঢ়ি যায়।
বাঢ়ি যায়।
বহুত বেমাৰ হোৱাৰো চান্স থাকে আৰু চবত- তাতকে ডাঙৰ কথা হ'ল এই যিবিলাক কংক্ৰিট যে আমি কংক্ৰিটৰ মাজত থাকো। চাৰিওফালে শিল বালি ইটাৰে বনোৱা বহুত কঠিন ক টান টান ঘৰ হয়নে। সেই ঘৰবিলাকৰ যেতিয়া নেকি ৰ'দৰ পোহৰটো ডাইৰেক্ট পৰে- প্ৰত্যক্ষভাৱে তাৰ ওপৰত পৰে, তেতিয়াও তেওঁলোকৰ মানে যিকোনো ধাতুৰ এটা উষ্ণতাটো অলপ বেলেগ থাকে নহয়।
অ বেলেগ থাকে এইটোৰ কাৰণে উম। উষ্ণতাটো আৰু মানে বাঢ়ি যায়, দ্বিগুণ হৈ যায় এইটো আৰু।
উম আৰু ঘৰ বিলাকতে পকী ঘৰ বিলাকত কি হয় দিনটো তেওঁলোকে তাপটো গ্ৰহণ কৰে এবজৰ্ভ কৰি ৰাতি আকৌ এৰি দিয়ে নিৰ্গত কৰি দিয়ে।
অ। ঠিকে কৈছে।
তাতে আৰু বেছি হোৱাৰ চান্স থাকে।
হম, অ অ শুনা পাইছোঁ। এইটোতো আছেই। আৰু তো মানুহে যান বাহনো এক্সেচিভ হৈ গৈছে বহুত বেছি হৈ গৈছে। এজন মানুহৰ ঘৰত যদি এটা গাড়ী হ'লেই হয় সেই ঘৰত মানুহে প্ৰতি জনে জনে অহ জনে জনে গাড়ী ৰাখি ৰাখিছে। এইটোও যদি আমি নিজে নিজে বুজি উম শব্দ প্ৰদূষন অ হৈ থাকে।
মইতো শুৱাৰ আগত অ মই টোপনি যোৱাৰ আগত অলপ এ চি ব্যৱহাৰ কৰোঁ।
ৰুমটো ঠাণ্ডা কৰি শুই যাওঁ আৰু। ৰাতি সাৰ পালে বেছি হেৰি হলে অলপমান আকৌ চলাই থওঁ মই গোটেই ৰাতি নচ চলাওঁৱে এ চি।
নালাগে অলপ ঠাণ্ডা হ'লে হৈ জাষ্ট। মোৰ ত আকৌ ঘৰত এ চি নাই আমাৰতো ফেন।
এ চি ব্যৱহাৰ কৰিলে সেইটো বেয়া।
অ আমাৰতো এনেই টিনা ঘৰ টিনা ঘৰত দিনাটো ৰ'দ পৰি থাকে। ওপৰত চিলিং দিয়া থাকে অলপ ৰ'দ মানে তাপটো কম লাগে কিন্তু যেতিয়া ৰাতি হয় টিনাৰ ঘৰ মানে সোনকালে ঠাণ্ডা হৈ যায়।
হয় হয় হয় সেইটোৱে ক'লো মানে টিনাৰ ঘৰবিলাক সোনকালে ঠাণ্ডা হৈ যায় আৰু কি হয় আপোনাৰ এই পকী ঘৰবিলাকে দিনত ধৰি ৰাখে গৰমটো ৰাতি এৰি দিয়ে হে হে হে তাৰ গৰমটো অসহ্যকৰ।
হুম হু হু
হয় হয় আৰু টিনা ঘৰৰ এটা আৰু এটা অ মানে ভাল লগা হ'ল বৰষুণ যদি জোৰকে দিয়া হয় শব্দটো ভাল লাগে কিবা এটা মানে টোপনি যাবলে মেলিবলে হা
ধুনীয়া লাগে।
বেলেগ এটা শব্দ পোৱা যায়।
সেইটোৱে। আজি-কালি কিছুমান অ কিছুমান চ্ছা লগা আছে নাই সিহঁতেতো টিনাৰ ঘৰ দেখাই নাই বুজিয়ে পোৱা নাই। এই বিল্ডিং ঘৰত থাকে আৰু কেতিয়াবা টিনাৰ ঘৰত অ টিনাৰ ঘৰত আহি আৰু ভাল আছিলে হে খেৰৰ ঘৰ মোহা পোৱা নাই অ
উম হয় হয় তাৰ আমেজটোৱে বেলেগ আছিলে তেনেকুৱা ধৰণৰ কথা আহি পৰে
তেতিয়া আমাৰ পৰিৱেশটোও ধুনীয়া আছিল। এতিয়া যিমান উন্নতি হৈ আছে পৰিৱেশটো অলপ
আজিকালি চাব আপুনি পশ্চিমীয়া দেশবিলাকত কাঠৰ, খেৰৰ সেইবিলাকে ঘৰ তেওঁলোকে থাকিব ভাল পায়, তেওঁলোকে সেইবিলাকে বেছি ব্যৱহাৰ কৰে। ঠিক আছে নহ'লে ৰাখিছোঁ এতিয়া।
অহ, ঠিক আছে দিয়া।
হয়।